তনেই
উম শুনিছো তই শুনিছ নাই?
শুনিছো শুনিছো।
আহ কি কৰি আছ?
মই এনেই আগফালে বহি আছো। আলহী আহিছে।
তাকে হে ঢেৰ আলহী দেখা পাইছো এইফালদি যোৱা কি কি কৰি কিবা পাতিছ নি?
এই গোটৰ মিটিং। সেইকাৰণে ইমান দম মানে ভাল ভাল তোমাৰ?
উম ঠিক ঠাক আও
আহ আহ, কি কৰিছা?
মই এ হাঁহ পোৱালি চয়াইছো।
অ, অ।
হেয়া শুনচোন
খোৱা বোৱা হ'লনে?
খোৱা বোৱা কৰা নাই কৰিমহে
অ অ
এ তই মাজতে কৰবালৈ ফুৰিবলৈ যোৱা নাছিলি জানো? কলৈ ফুৰিবলৈ গৈছিলি?
শ্বিলঙলৈ গৈছিলো
অ মানে আমিও লগৰ কেইটাহঁতে যোৱাৰ কথা ভাবি আছো
অ
কিন্তু এতিয়া কেনেকে যা গলে ভাল হ'ব নাজানো নহয়, তহঁত কেনেকে গৈছিলি?
এই আমি তাঁতি বাহা ষ্টেচনত ট্ৰেইনৰ দি গুৱাহাটীলৈকে গলো
অহ
গুৱাহাটীৰ পৰা তাৰপিছত তোমাৰ সেই এতিয়া মানে টেক্সি চেক্সি পাই যায় আৰু বুক বুক কৰি ললে হ'ল আৰু
আচ্ছা অহ একদম দাৰেক শিলঙলে নে কি?
অ শ্বিলঙলৈ বাছো পায় মানে
অহ
বা বা বাছ বাছেদি মানে টাইম থাকে আৰু সেইটো এই ৰেদ বাছত চাব পাৰি
অ তাৰপিছত
তাৰপিছত তাৰ পৰা একদম টাইমত দুঘন্টামান লাগিব পোৱাই দিয়গে শ্বিলং
অ বৰ সোনকালে পাইগে দেখোন বেছি দেৰি নালাগে
অ তাৰপা নিজে এই সে এটা ইমানে নিজে তুমি ৰুম চুম বুক কৰি ললেই আৰু তাৰপা সেই টেক্সি চেক্সি তাত পাই থাকে নহয়। তাপা তুমি যেইদিনলৈ যাম বুক কৰি লবা আৰু চব ঘূৰাই দিব
অ আকৌ উভতি আহিবলৈ আগতীয়াকে বুক কৰিব লাগে নি
উভতি আহিবলৈও তুমি যোনদিনা আহিবা এদিনৰ আগত তুমি বাছৰ টিকেটটো পাই যাবা বুক কৰি থৈ দিলেই হ'ল গুৱাহাটীলৈ
অ অ তেনেকুৱা কথা
অ তেনেকুৱা তাত ৰুম চুম লৈ ললেই হ'ল আৰু
তহঁত কোন কোন গৈছিলি
এ মা গৈছিলে বাবা গৈছিলে মামা গৈছিলে মামি
অহ
আৰু ভাইট
অ অ অ তাকে হেৰিয়া আৰু কি কি চালিগে
তাত ধেৰ ধেৰ আছে জেগা এতিয়া তোমাৰ এলিফেন্ট ফলচ ডাউকী
অহ
চেৰাপুঞ্জী
ওচৰতে নে জেগাবোৰ ইটোৰ পৰা সিটোে
উম মানে এই দুটামান জেগা একদম পাহাৰ ওপৰত আৰু ভাল লগা।
অ
চেৰাপুঞ্জীটো পাহাৰ ওপৰতে
গাড়ী যায়নে তালৈ
গাড়ী অ টেক্সিয় লৈ যাব।
আত্ছা।
একদম গোটেইখন ঘূৰাই দিয়া টক্সি খনে।
অ অ ভাল তেনেহলে।
অ তেনেকুৱা মানে। লছটো মানে লছ। ললে ভাল আৰু কমতৰ পৰা যজাই নিজে বনাই মেলি খাব পাৰি।
অ তহঁতে লচ লৈছিলি ন।
অ লছ লৈছিলো?
আহ বাকে আমি মানে আমি কেইটা মানে লগৰকেইটাৰ। যাম বুলি ভাবি আছো কিন্তু কে কেনেকে যাম কি কৰিব লাগে নাজানো যে। থাগা বোল এই গৰমৰ দিন কেইটাকে। যাম বুলি ভাবিছো ত আৰু দুট মানক অকমান পইচা পাতি অসুবিধা হৈ আছে সেয়ে প্ৰব্লেম কেইটা। চল ভলে আৰু গোটেই কেইতিটা যাম আৰু।
উম উম
গৰমৰ কেইদিন যাবলৈও ভাল হ'ব। তালে।
আমাৰ গম দিনতে গৈছিলো?
অ
ভাল জেগা টো অ। ঠাণ্ডা সেইটোৱে ভাল লাগে আও।
উম
গাঁও এখন আছে মৌচিন ৰাম বুলি।
অ
চফা মানে ভাল লাগে সেই জোগাটো। অ বৰষুণে দি থাকে। এনি টাইম।
উম উম
এইটো ভাল লাগে জেগাটো।
বাকি আৰু খোৱা বোৱা। জেগা জেগা কৰ নে নে লজলে আহি কৰহি?
লজতে নিজে বনাই ল'ব পাৰি।
আহ তাহত কেইদিন আছিলি।
সেই চাৰি পাঁচ দিন হ হৈছে। ছিল নেকি।
আহ আহ অ আচ্ছা।
সেইটো ভাল লাগে জোগাকেইটা ভাল লাগে মুঠতে
অ ভাল লাগে
ঠাণ্ডা
ওম বৰষুণ দি থাকে নি চেৰাপুঞ্জি ত
অ চেৰাপুঞ্জী আৰু এই মৌচিনাৰাম বোলা গাওখনত একদম বৰষুন দি থাকে
একেৰাহে?
অ একেৰাহে আহে
অহ বাকী কম খৰচতে অহা যোৱা কৰিব পৰা হ'ব নাই বাৰু?
অ কম খৰচ আৰু একদম। ট্ৰেইনত ইয়াৰ পৰা গ'ল সেইটো গুৱাহাটীলৈকে
অ
এশ কেইটকা ল'ব পঞ্চানব্বৈ নে
অ
তাৰ পৰা তাৰ পৰা তিনিশ চাৰে তিনিশ বাছতো গুচি যাব পাৰি
অ তাতে কম খৰচতে হৈ যায়।
অ তাত থকা ৰুম বিলাক ছশ সাত শ সেনেকুৱাহে লছবলাক এক একেটা লগৰে দুই তিনিটাৰ নামত থাকিব পাৰি
মানে তোৰ সাতশ টকাতে তিনিওটা
অ তিনিটা এতিয়া তোমালোকৰ ছটা কৰিলে দুটা ল'ব লাগিব
তেহতে পৰি যা
অ বহুত কমতে মানে তুমি ঘূৰি আহিব পাৰিবা
মানে টকা তিনি চাৰি হাজাৰ মানত তেতিয়া হ'লে ঘূৰি আহিব
অ এটাই সেনেকে লৈ গলেই হ'ল আৰু সেইটো কথা এনে জেগাটো ভাল লাগে আৰু বহুত দেই
অ অ তাকে যাব লাগিব এইবাৰ গৰমৰ দুদিনতে যাম
মই পৰীক্ষা আগত গৈছিলোঁ
অ আকৌ এতিয়া কৰবালৈ যাবি নেকি।
এ এতিয়া তেনেকে ভবা নাই কিন্তু কৰবালৈ যাবও পাৰো।
অ বাকী তহঁতৰ স্কুলৰ ফালৰ পৰা এক্সকাচন নিয়ে নাই
এতিয়া কলা শাখাতহে লৰো
অ কিহত লৈছ
কলা শাখা হেইকেইটা বিষয়কেইটা হেই পলিটিকেল।
ইংলিছ আছামিছ।
ইংৰাজী অসমীয়া।
উম। তাৰপিছত আকৌ সমাজ বিজ্ঞা অ।
এইটো স্বাস্থ্য অ সমাজ তত্ব স্বাস্থ স্বাস্থ্যজনিত বিষয়।
অ মইতো এই এইখিনি কথা কবলৈ বাৰু এইবিলাক এদিন ফোন এটা কৰিম দে।
অহ সময় পালেই কৰিবা আৰু।
উম উম ঠিক আছে।
অ অ হ'ব বাৰু দিয়া। খোৱা বোৱা কৰি ঔষ খোৱা বোৱাটো খোৱা বোৱাটো নাই কৰা?
খোৱা বোৱা এতিয়ালৈকে নাই কৰা, কৰিমহে।
অ অ মই এই খোৱা বোৱা কৰিম আৰু এতিয়া।
আহ মিটিঙৰ মানুহ
আহিছে।
অ অ মিটিং চলি আছে নে কি?
মিটিং চলিবহে আৰু কোনোবা কোনোবা আহিব আছে আৰু বাকী।
অহ অহ।
তাই আহিলে আৰু হৈ যাব।
অ ঠিকেই আছে।
অ আৰু আহি আছে মানুহ।
তাকেহে।
অহ।
মাকে মামাহঁতৰ লৰাটো কেনেকুৱা খব খাতি
ভাল ভাল, সিও আহিব এতিয়া।
অ তাকে তাক দেখা নাই বহুত দিন।
অ বহুত উৎপতীয়া হল।
অ হয়নে?
অ বহুত উৎপতীয়া হল। বহুত মানে এনি টাইম দৌৰিয়ে ফুৰে ৰখি নাথাকে জেগাত।
অ মাত ভালকে ফুটিলে নহয়?
ফুটিলে ফুটিলে, এই কথা টকটকীয়া।
উম।
একদম যেনেকুৱা খং তাৰ।
কি কি হ'লে খং?
খং মানে দুটা চকৰ থকা যে খংটো বেছি আৰু।
অ সেইটো কথা।
ম মাৰিলে মোক উলটাকে আৰু
অ তাৰপিছতে মই ভাবিছোঁ সেই মোবাইল এটাও কিনো বুলি ভাবিছোঁ।
কি কিনিবা?
তাকেহে মই বাজেট পোন্ধৰ মান আহে আছে পোন্ধৰ বিশৰ ভিতৰতে।
অ ধুনীয়া ফোন পাই যাবা ৰিয়েলমি চিয়েলমি।
ফাইভ জি পাম ন।
অ ফাইভ জি আৰামত পাই যাবা। ভিভ'ও ভাল পাই যাবা ভিভ' ৱাই টুৱেণ্টি ওৱান টো ল'ব পাৰে
ভাল নেকি সেইটো।
অ ষোল্ল মানত পাই যাবা।
অনলাইনত ল'লে ভাল হ'ব নে নে অফলাইন গ'লে ভাল হ'ব
অ তুমি অফলাই অনলাইনত ল'লে ভাল হ'ব আও কমত আৰু বাহিৰতকে আৰু অলপ কমিব
অ কিন্তু ৱাৰেণ্টিটো
ৱাৰেণ্টিটো সেইটো মানে তোমাৰ লগত দিব নহয় এইখন মানে অনলাইনিল তুমি ৱাৰেণ্টিটো লৈ থ'ব পাৰা আৰু।
অ তাৰ পিছত আকৌ ধৰি লোৱা কিবা এটা হ'ল তেনেহলে আমি
তাতে সেই হেল্প হেল্পলাইন নম্বৰ। থাকেই মানে অনলাইনৰ
অ
সেইকেইটা যোগাযোগ কৰিলে মানে তুমি আকৌ ম'বাইল টো ৰিটাৰ্ণ বা সেই ৰিপিয়াৰ ধুনীয়াকে কৰি মেলি দিয়ে।
অ তহঁ তই তেনেকে কৰি পাইছ নি?
মই আগতে আনি এটা লৈছিলোঁ।
অ
এই বাবা ভাগৰ এই ৰিয়েলমি টো
অ
সেইটো মই সেনেকে লয় এতিয়া ঠিকে চলি আছে ভালেই।
অ অ নহ এনেই অনলাইনৰ ৱাৰেণ্টিটো ক্লেইম কৰি পাইছ নাই।
অ অনলাইনৰ ৱাৰেণ্টিটোত মানে বাবাই ইচকিনখন অকণমান ডেমেজ দিছিলে
অ
এ এমাহ নহয়ছিলে মোবাইলটো লোৱা তেতিয়া মানে এক্সেঞ্জ কৰিলে মোবাইলটো।
অ অ সিহঁতে কৰি দিছে।
সলনি কৰি দিলে।
অ তেনেহ'লে ভালেই চিষ্টেমটো।
চিষ্টেমটো ভাল।
অ অ ময়ো তেতিয়াহ'লে অনলাইনতে ল'ব লাগিব।
সিহঁতকে মানে দোকানত লোৱাতকে মানে সস্তাত পাবা আৰু এহেজাৰ দুহেজাৰ এটা।
অ অ।
সেইটো কথা। এনেই বাহিৰতো ল'ব মাৰ তোমাৰ কথা আৰু।
অ' তাকে চাই লওঁ ক'ত লওঁ। মই বাৰু তোক জনাম দে।
বান্দৰৰ তাত ল'লে কিন্তু কমতে পাবা।
অ'। বাও হ'ব দে, পিছত পাতি আছো। তাৰ হাগিব লাগিছে আকৌ পাচবেলা